নিিছা নাই
অ' শুনিছোঁ তই শুনিছা নাই
হেল্ল'
আহ মই শুনিছো বলো তই শুনিছ নাই
দু
হেল্ল'
শুনিছ নাই
মই শুনিছোঁ তই শুনিছ নাই
মই শুনিছোঁ তোৰ নেট শ্লো নেকি
অকমান্ শ্ল' পায়
অ সেইকাৰণে লেট লেটকে আহিছে আকৌ বাকী খোৱা বোৱা কৰিলি নাই
খোৱা বোৱা কৈলো অ
অ ঘৰতে আছে নে
অ এই ঘৰতে আছু কি কৰিবি আৰু অ আমাৰ এতিয়া কলেজ চলেজ বন্ধ হৈ আছে খেতি যে লাগিবলগীয়া হৈছে অ তাৰপা তই
ময়ো ঘৰতে আছোঁ আমাৰ এতিয়া কলেজ যাম আৰু কলেজ খুলি আছে তাৰপিছত ইণ্টাৰ্ণশ্বিপ কৰি আছোঁ তাকে যাব লাগিব এতিয়া দছটা মানত তাৰপা এই মই যে কৈছিলো ল'ৰা এটাই সেই লেপটপৰ কথা বুলি কৈছিলে বুলি সি মাথা এটা মাৰিছে মানে দেই তাৰো তাৰো মানে লেপটপ এটা আছে সি কৈছে মোক তই যদি মানে ইটো নল ইটো অকমান দাম ন' পঁচিছ মান হ'ব ন পঁচিশ ছাব্বিশ সাতাইছ এনেকে কিবা এটা ল'ব আৰু তাৰপিছত সি মাথা এটা মাৰিছে সি কৈছে তাৰো এটা মানে আছে একে কোম্পানী মানে তাৰপিছত সি গৈছে মুঠ ত্ই লৈ ল মই তোক পোন্ধৰ সোতৰ সেনেকে দি দিম তাৰ পিছত মই ইটো ৰাখি থম মানে মত সি মাথা এটা মাৰিছে মানে। ইটো অকমান হে হেৰিনা দামী আছিল না বস্তুটো।
অ অ
চাগে বস্তুটো সেইকাৰণে সিয়ে ৰখাবলৈ মন কৰিছে।
নহয় এতিয়াতো ত একে কোম্পানী বুলি যে কলি কি মৰেলছ নাম্বাৰ এছ এছ ডি
আই থ্রি আই থ্রি আই থ্রি মানে ৰেম-ছেম সেইবিলাক ছেম নহয় তাৰ মানে দামটো লৈছিলে তোৰ লগৰটো জোনটো
অ'।
তাৰ দামটো লৈছিলে থাৰ্টিফাইভ ইটো কিন্তু ছিক্স তি মান পৰিব আৰ।
অ', অ' তয় হেৰি কৰ তয় জদি ভাল লাগিছে তই ইটোকে লৈল, ন তই এইটো এনেই এইটো লোৱাত
উম গম পাইছো মই ল'লে ইটোকে ল'লো হয় কিন্তু মানে এতিয়া ঘৰত পইচা পাতি মিলাব পৰা নাই এতিয়া খেতিৰ দিন যে খেতিত পইচা লাগিছে যে সেইকাৰণে মানে হেৰি কৰা নাই এ বিল এটা তেওঁ উলাবলৈ সেইটোত যদি ওলাই তেতিয়া লৈ দিম বুলি কৈছে। তেতিয়া লৈকে থাকে বা নাথাকে নেথাকিলে আকৌ ইনষ্টলমেনত ল'ব লাগিব।
এই হেৰি নহ'লে এ' এ ক্ৰেডিট কাৰ্ড আছে যদি মোৰ হিচাপত এই ই এম আই তে ল।
অ' সেয়াই ই এম আইত ই এম আইতে ল'ম তেনেকে বুলি ভাবি
নতুন এটা মানে নতুন ল'লেতো মানে একো চিন্তা নাথাকে মানে। বেয়া হোৱাতো এনেও সেই ৱাৰেণ্টি পাবিয়ে টো এবছৰ ডেৰ বছৰৰ।
অ' ৱাৰেণ্টি তো পাম বাৰু সেইটো। তোৰ তেতিয়া মানে পস্তাব নালাগে বস্তুটো লৈ। এতিয়া হেৰিটো ছেকেণ্ড হেণ্ডটো লৈ লোৱাৰ লগে লগে আকৌ যদি যদি কিবা এটা হয় তোৰ মনত ভাইব আহিব ন এই এনে ল'লো। নতুনকে এটা লোৱা হলে ভাল আছিলে লাগে সেইবিলাক আহিব না এতিয়া নতুনটো ল'লে তেনেকুৱা নহয় বস্তুটো।
সেইটোৱে তো তৰ কি-কি ডেমেজ আছে তই এতিয়া গম নাপোৱা নহয় বাহিৰৰ পৰা দেখিলেনো কেনেক গম পাবি ভিতৰত কি কি ডেমেজ আছে।
সেইটোয়ে তাপৰা এই কেমেৰা থকাটোৱে এটা ল'লে নহয় তৰটো কিমান লৈছিলে জানো? ষাঠি মানে লৈছে নেকি?
অ' তাৰটো ফিফটি ছেভেন নে ছিক্সথি ছেভেন নে সিক্সটি ফাইভ বুলি কৈছিলে।
অ' সেই সেইটো ভাল ন বস্তুটো?
ভালেই চাগে সি সি ভাল চাইয়ে লৈছে। সি এডিটিংৰ কাৰণেহে লৈছে এডিটং আৰু ভিডিঅ' এডিটিং। এ' আও এনেও সি এডিটিংৰ কাৰণে এনেও হেভি হেভি প্ৰচেছৰ থাকিব ন।
অ', অ' সেইটো হয়।
ভালে চাই লৈছে চাগে মোৰ হিচাপত।
তাইৰ ইনকমটো ভালেই হৈ আছে ন। এতিয়া পঢ়িও আছে আকৌ এটা কেমেৰাও আছে তাৰ।
এইটো ঘৰৰ পৰা লৈছে নে কিবাৰ পৰা লইচে হপায় সি এই লেপটপটো। সেই আৰু মানে তাৰ কি এখন বিয়াত গুচি গ'লেতো দচ বাৰ হাজাৰ আৰামত
অ' নাই মানে মানুহক লগৰ কেইটাক দিও মানে এ' তাৰ পাঁচ মান, ৰখি যায় তেতিয়া মানে সেভিংস কৰিবলৈ ভাল আৰু তেনেকে বেলেগ এটা এয়া জেগাৰ পৰা পইচা ওলাই থাকিলে ভাল আৰু।
অ' আৰু এতিয়াতো বিয়া আছে। বিয়াৰ চিজন আহিলে মানে এমাহত অকল এখন বিয়া বুলি কথা নাথাকে নহয়। এমাহত সি দচ পোন্ধৰখন বিয়া আৰামত পাই যায়তো আৰু গুচি যাব লাগে তোৰ ধৰি লও এদিন এদিনহে
অ' এদিন কৰিব লাগে কষ্টতটো হয় বাৰু অলপ চবতে কষ্ট
অ' চবতে কষ্ট আছে কিন্তু তাৰমানে কষ্টটো সেইটো ইনকামটো বেছি আৰু।
অ', ইনকামতো মানে কষ্ট আছে, কিন্তু মানে সেইটো ইমানো কষ্ট নহয়, যে কৰিব নোৱাৰা কষ্ট, এইটো নহয় মানে।
অ', অ', সি, সি এতিয়া লেঞ্চ এক ফোন লৈছে বাইচ, বাইচ হোজাৰ নে, পঁচিশ হেজাৰ হ'ব পাই।
অ', বেকগ্ৰাউণ্ডটো ভাল চাগে তৰ সেইকাৰণে।
নহয় ই এম আই লৈছে নেকি, লেঞ্চখন।
অ', অ'। আমাৰ তেনেকুৱা ট্ৰেলেণ্ট এটাও নাথাকিলে। কিযে হ'ব, কিবা এটা থকা হ'লেও।
সি হেৰি এ-একলাখ নে, ডেৰলাখ লোন লৈছে হ'ব তাৰপিছত কেমেৰাটো কিনিছে মানে, ই এম আইত কেমেৰাটো লোৱা নাই
অ'
মানে লোন, লোনৰ ই এম আই মাৰিব
আইডিয়া এটা লগাইছে কিন্তু।
অ', অ', মানে সেই ই এম আই ইণ্টাৰেষ্টটোকে লো-লোনৰ ইণ্টাৰেষ্টটো কম নেকি?
অ', হ'বও পাৰে।
তেনেকে হ'লে বেছি কৰি অ', বেংকৰ পৰা লৈছে আৰু মানে সেই তাৰ বায়েকে কিবা কাম নকৰে জানোঁ? এই বাইকৰ মানে চেলেৰিৰ পা বাইকৰ নামত লৈছ নেকি লোণটো।
অ', অ', তাৰ বায়েকো আছে নেকি?
অ', গম
মই গম নেপাওঁ।
বায়েকে মানে এই কিবা মাৰ্কেট এখনত সোমাই আছে।
অ', অ', আমাৰ ইয়াত।
অ', অ', নহয়, অ', অ', তাৰেই এই বজাৰত সোমাই আছে নেকি আই থিংক। তাৰপিছত তা-তা-তাৰ নামৰ পৰা হেৰি লৈছে আৰু ই তেওঁ ই নিজে ই এম আইটো পে' কৰিছে বাৰু দেই, মানেটো ধৰি ল, এখন বিয়াতে যথেষ্ট পাই যায় আৰু এই ইলেকশ্যনৰ টাইমত, ইলেকশ্যনৰ টাইমত ঘূৰোতে ই, বহুত পইচা পালে নহয়।
গম পাইছোঁ, গম পাইছোঁ ত্ৰিশ, চল্লিশ মান পালে হ'বলা আৰু তাতো এটা পাৰ্টিত ঘূ নাই নহয়, দুইটা পাৰ্টিতে ঘূৰিছে হি
অ', সেইটো
অ', অ', সেইটোয়ে, মানে ভাল আৰু তোৰ আজিকালি ডিমাণ্ড আছে গম পাওঁ নাই? কেমেৰা থকাবিলাকৰ। আগতে, আগৰ দিনত নাছি ছিলে বাৰু, আজিকালি মানে মডাৰ্ণ হৈছে ন! বস্তুটো। সেইকাৰণে এতিয়া লাগে মানে বস্তু।
নহয়, ই এতিয়া তই এতিয়া চা, ই এজতে ইমান, ইমানখিনি কৰিলেই আৰুটো এতিয়াতো নৰ্মেল, নৰ্মেলেই ইয়াৰ পিছত অলপকে আৰু দুবছৰ, তিনিবছৰ পিছত চাগে এইটো কিমান হে বি, হৈ যাব মানে, এইটো ভাবিব নোৱাৰা হেভি হ'ব
অ', এতিয়াই ইমানখিনি পালেগৈ হয়, নাই?
এতিয়া এই ইস্কেলটো স্কেলটো গোটেই ডেভলপ কৰিয়ে ল'লে, এতিয়া মানে স্কিলও বেছছে ই পইচাটো পাই থাকিব আৰু ই, যদি এতিয়া তোৰ যদি হেৰি এইটো‌ কি বুলি কই এই শ্বুটিং কৰা হেৰিটো কি বুলি কয়? মানে ফটো মাৰাটো?
অ', গম পাইছোঁ, ফটোগ্ৰাফী৷
নহয়, নহয়, এই ফটোমাৰা ৰুম এটা এই ষ্টুডিঅ' ষ্টুডিঅ' খুলিলেও সেয়া প্ৰফিট এটা হৈ যাব। তেনেকে মানে ই মানে এ এতিয়া মানে ই বনাই ললে আও নিজকে মানে চাকৰি নাপালেও ই কৰিব কাম কৰিব কৰিব আও।
পইচা ইনকাম কৰিব পাৰিব আৰু মানে ই সৰু পৰাই পুৰা ফিল্ডটো বনাই ল'লে ন। আৰু ডাঙৰ হোৱাৰ পিছত আৰু ফিল্ড বনিবলৈ আছে এতিয়া ভালেখিনি ফিল্ড বনি গ'ল ইয়া।
অ সেইটোৱেই মেইন ইয়েচ সেইটোৱে মানে এয়া এতিয়া মানে তোৰ ধৰি লও চাকৰিৰ ওপৰত নিৰ্ভৰশীল নহয় আও এতিয়া আমি অকল চাক প চাকৰিৰ ওপৰতে নিৰ্ভৰশীল হৈ আছো ন।
উম আমাৰ এতিয়া স্কিল নাই ন? আমাৰো ইয়াতো মানে এ এটা আচ ছিলে দাদা এটা আছিলে ন? সি আগতে পুৰা বাইক চাইকেলৰ পুৰা অভজং হেৰি আৰু একদম মাফিয়া। এতিয়া মানে ভাল হৈ গ'ল৷ তাৰ মানে স্কিল আছিলে ন বস্তু। এতিয়া হেৰি এই তোৰ এই এহ ইটো চাইডত কিবা পানী নাই যে তোৰ লৈ আজৰি৷ হয় ইদিতিং কৰেহি গ্ৰাফিক ডিজাইনাৰ, সেইটোৱে। তাৰ স্কিলৰ কাৰণে পালে নহ'লবা তা পঢ়া পাতিও মানে ইমান হেৰি নহয় ঠিক নহয়৷ তোৰ স্কিলৰ
অ এই সেইটোৱেই তো ত ত আজি আজিকালি নিজকে যদি ডিজি ডিজিটেলি ডেভলপ ডেভলপ কৰিব পৰা ন তো প্ৰব্লেম নহয় তেতিয়া মানে ৷ ডিজিটেল স্কিল কেইটা যদি শিকিব পাৰো ন তেতিয়াও বহুত ইনকাম আছে ৷
উ ইনকাম আছে ৷
তই এতিয়া তই ভিডিঅ' এডিটিং জানাহেতেন তোক ত কমিশন লৈ লৈ ভিডিঅ' বনাব পাৰি পাৰিলিহেতেন ন? এটা ভিডিঅ' তোক কমিশন পালো কটেন্ট ক্ৰিয়েটৰ হোৱা ইউটিউবত যদি সৰু পা যদি ভিডিঅ মানে ত যেতিয়া পৰা মানে জনা বুজা আৰু তেতিয়াবা যদি তাতে আপলোড কৰি যোৱাহেতেন এতিয়াও ভাল চেনেল এটা বনি গ'লহতেন ন?
বনি লয়, এই কিন্তু আমাৰ দিনত ইমান হেই মোবাইল আৰু এইবিলাক হেৰি নাছিলে যে সেইকাৰণে আমি হেৰি কৰিব নোৱাৰিলো ন, এতিয়া আমাৰ পিছৰ জেনেৰেশ্যন এতিয়া পাৰিব মানে এতিয়া প্ৰথমৰ পৰাই মোবাইলটো পাই গৈছে না, আৰু যে হেৰি এ আই আহি গৈছে যে বস্তুবিলাক।
অ সেইটোৱেই, ইহতি মানে আমাতকে বেছি হেৰি হ'ব আৰু আইকিউটো আমাতকে বেছি
অ বেছি আইকিউ বেছি আছে আৰু আইডিয়াাবলাক এতে পতককে কৰিব পাৰে ন?
অ সেইটো মানে পতককে বস্তুবোৰ কেটচ কৰিব পাৰে মানে।
অ সৰু পৰাই সৰু পৰাই সে এইবিলাক বস্তুত মানে হেৰি হৈ থাকিলে টো ভাল আৰু আমি এতিয়া ডাঙৰ হলো ন, এতিয়া ওঠৰ বছৰ বিশ বছৰ হৈ গৈছে। হয় নাই এতিয়া আমি পতককে কথাবিলাক বুজ বুজিবলে হেৰি হয় ন, সেতে বোলে দচ বছৰতো বুজিব নোৱাৰি। বাৰ বছৰত বুজিব পাৰিব ন, তাৰপিছত কিবা এটা কৰিব পাৰিব।
অ সেইটো তেনেকেই আৰু তোৰ, মোৰ হিচাপত তোৰ সৰু ভাই স্কিল স্কিল স্কিলৰ ওপৰত কাম কৰাই ভাল স্কিল শিকাই ভাল। এতিয়ানো আমিনো গ্ৰেজুৱেচন কৰি কৌন চা নো হেৰি কৰি আছো নো এতিয়া গ্ৰেজুৱেন কৰিও আমি টেন পাছ, টুৱেলভ পাছৰ চা
চাকৰি বিচাৰি আছো অ সেইটো হয়। আকৌ এতিয়া গ্ৰেজুৱেট ন টো কৰিও মানে তোৰ যদি চাকৰি তাকৰি নাপাই এনেই বহি থাকিবই লাগিব বোলে কিবা এটা স্কিল আছিলে তে এতিয়াও মানে চাকৰি কাৰণেও আমি হেৰি কৰি থাকিব পাৰিলোহেতে ন এইফালেও কিবা এটা কৰি মেলি পইচা দুটকা মান উলিয়াই থাকিব পাৰিলোহৈ
ন এই তেনেকেই মানে তোৰ নিজৰ মানে পৰি নাথাকিলেহেতেন আৰু আৰু কাৰো ওপৰত মানে নিৰ্ভৰশীল নহলে।
এতিয়া এই অলপ দিনৰ আগত যে আমাৰ তাত যে এটা আছে এই সতৰ ধুতি পিন্ধাই থাকে যে সি এতিয়া কিমান? পইচা পাইছে ন কিবা হেৰি এটা পোৱা নাই জানো এতিয়া
স্কলাৰশিপ এটা পাইছে নেকি? গম পাইছোঁ এয়া ইয়াৰ স্কুলাৰ ্চিপ নহলেও এয়া পইচাই পইচা
পইচাই অ।
এই মানে তো আও আও আৰু মানে তাৰ তাৰ টেলেণ্ট মানে সি মাল্টি টেলেণ্টেড হৈ গল গম পাইছা নাই
অ প্ৰথমতে এনেকুৱা নাছিলে আকৌ দেই প্ৰথম যেতিয়া আহিছিলে। তেতিয়া ইমান হেৰি নাছিলে কিন্তু্। পিছত সত্ৰত থ সত্ৰত থকা বিলাক মানে এনেকুৱা পুৰা দিনটো তাৰ হেৰিটোৰ ওপৰতে। হেৰি কৰি থাকে ন বস্তু কেইটা ওপৰতে প্ৰেক্টিচ। উম আমাৰ লগত এটা আমি যেতিয়া যেতিয়া শিকি আছিলো যে বস্তুটো। তাত গৈ মেলি আমাৰ লগত আমাৰ লগত। মানে তেতিয়া এটা সোমাইছিলে সত্ৰত তাৰপিছতে। প্ৰথমতে হা নাজানে হা তো ভালকে মানে বজাব নাজানে ন এতিয়া চাইছো এই দুদিন মান আগত কি মানে কি বজায় সি বহুত
গম পাইছো এ সেইটোৱে শিকো বুলি কলে কথা আমাৰ এইটো চাইদৰ কিবা এ দাদা এজন মানে
উম।
দাদাজন বহুত চুকাই আছিলে মানে ত ধৰি লও আমাৰ চাইত প্ৰথম মানে ষ্টাৰ পোৱা বা ষ্টাৰ পাইছিলে নেকি
অ অ।
তাৰপা সি এতিয়া সত্ৰত সোমাই সত্ৰতে চেটেল হল আও
এই সত্ৰত থাকিলে মানে তোৰ পইচা ভালে খিনি আছে গম পাও নাই
অ এই খুল বজোৱা লগৰটো অ সেইটোয়ে চব চৰকাৰে দিয়ে ন
অহ।